হেল্ল', - হেল্ল',
হেল্ল'
হেল্ল', হেল্লো।
হেল্ল'।
অহ খবৰ খাতি ভালে কৈছোঁ।
অহ ভালে।
অ' বাকী চাহ-টাহ খালা।
অহ খালোঁ তোমাৰ মাত মান অকণমান অকণমান আহি বুজিয়ে পোৱা নাই ভালকৈ।
এতিয়া আহিছে নাই ভালকৈ।
হা
এতিয়া আহিছে নাই অহা ভালকৈ।
তোৰ মাতটো বুজিয় পোৱা নাই।
হেল্লো।
অ' কোৱা।
অহ এতিয়া আহিছে নাই কৈছো ভালকৈ।
মানে তোমাৰ মাতটো আহিছে মানে একে সৰু সৰু আহি আছে।
অ' জানো কি কাৰণে কি বা হৈ আছে।
হা।
কিবা হৈ আছে মানে গম পোৱা নাই।
অহ অহ কি কৰি আছা তো।
এ আছো এনে তুমি।
অ' ময়ো আছো এনে।
অহ।
ভাত পানী খালা।
ভাতটো খোৱা নাই বাৰু এই চাহে খালো।
অ অ।
তুমি চাহ তাহ খালা নাই খোৱা?
আ মই হেৰি খালো মেগী খালো।
অ। বাকী গাঁৱৰ পৰিৱেশটো ভালেই?
হা?
গাঁৱৰ কুটো পৰিৱেশ
অ ভালেই।
উ গৰমতটো উলিছে নাই এতিয়া।
এতিয়া মাতটো একেবাৰে ন'হা হৈ গ'ল দেই।
এতিয়া আহি আছে?
অ' এতিয়া আহিছে আকৌ।
অ কি কয় গাঁৱৰ কিবা খেতি-চেতি ঠিকে চলি আছেনে?
অ ঠিকে চলি আছে, তোমালোকৰ?
আমাৰ এইবাৰ ঠিকে চলি আছ বাৰু।
অ আৰু বাকী ঘৰৰ ভালে?
উম ভালেই।
অহ।
খেতি চেতি কৰা নাই বাৰু তোমালোকে? ফুৰিব যোৱা নাই তাকে যাম বুলি ভাবি আছোঁ। এতিয়া মানে এনেকে লগ কোনো যে। চবে মানে বিজি আছে ন তাকে মানে কোনো লগৰ ওলোৱা নাই।
অ অ এনে ক'ত যাম বুলি ভাবি আছা?
ভাবিছোঁ অলপ এইয়া কি কয় টাৱাং চাইডে যাওঁ নেকি অলপ ঘূৰি বুলি পেলাই আমাৰ ফালে এনে গৰমেই সেইটো কাৰণে। তুমি ফ্ৰী আছা যদি ওলাবা কৈচোন।
অ হব, কোনদিনাখন যোৱা কলেই হ'ল।
তাকে এতিয়া মানে কি মইতো ক'লে নহ'ব ন, এতিয়া পইচাৰ প্ৰব্লেম থাকে অলপ।
উম সেইটোও হয়
এইটো এতিয়া মোৰতো চালে নহব ন চব ফালে চাব লাগিব। তেতিয়াহে যাব পাৰিম তোমাৰ লগৰ কেইটামান ওলাব চাগে
লগৰ কব লাগিব কেইজনীমানক
তাকে এতিয়া ত ল'ৰা আছেনে নে ছোৱালী তোৱালী চব আছে?
নে ছোৱালীও আছে ল'ৰাও আছে
অঁ ঠিকে আছে বাৰু এতিয়া মানে এনেই কিহত যাম বুলি ভাবিছা? এতিয়া তোমালোকেটো বাইকত গ'লে ইমান মানে ভাল নহ'ব ন
উম তাকে মানে গাড়ী এখন হেৰি কৰিম বুলি কৈবা ভাবিছো
অ তাকে ইমান এনেকে ভাড়া চাড়া কৰি গলে অলপ ভালেই হ'ব
উম তেতিয়া ধৰ চবেই ধৰ যাব পাৰিবাই
উম তাকে বাইকে চাইকে গ'লে অলপ কষ্ট হ'ব আমাৰ
উম
সেইটোৱে মোৰ লগৰ কেইটা যাম বুলি কৈছে বাৰু এ কি কয় এটা আছে যাম বুলি কৈছে সি কৈছে আমি দুটা গলেটো ভাল নালাগিব ন আৰু কেইটামান ওলালে ভাল লাগিব সেয়ান ভাবিছিলো তোমাক ফোন কৰিম বুলি কি কয় তুমি বিজি আছিলা নিক কি মই মেছেজ কৰিলোঁ ৰিপ্লাই নিদিলা
অ হয় চাগে আছিল যে পাহৰিলো চাগে মই
অ আৰু বাকী হেল্ল'
আৰু মা হতে কি কৰি আছে?
মা হত আছে এ কি ক এনে বহি আছে
অ
কৰিম বুলি কৈছিলা যে কি হল নু তুমি কিয় বিজনেচ কৰিম বুলি কৈছিলা যে কি হ'ল
তাকে ভাবি আছো কি কৰো কৰোঁ নে নকৰোঁ সে তাকে ভাবি আছো
অ নকৰোঁ বুলি ভাবিব নালাগে কৰিব লাগে বুজিছানে নাই
নক উম কৰিবতো লাগিবয়ে নকৰিলেও নহ হয়
অহ এ কি কয় এতিয়া বিজনেছতো লাভ লোকচানতো হ'বই ন সেইটো ভয় কৰিও লাভ নাই এতিয়া কিবা এটাটো কৰিবই লাগিব এতিয়া কি কয় লৰাই পাৰে ছোৱালীয়ে নোৱাৰে সেইটো ভাবিলেও নহ'ব এতিয়া চবেই কৰিব পাৰে
উম
যিহেতু নিজৰ বিজনেছ হলে কাৰো এটা কথা শুনিব নালাগে
উম, সেইটোৱে আৰু ভয় খালে ক'ত হ'ব আৰু। ভয় কৰিলে লাজ কৰিলে হ'ব নেকি আৰু।
উম তাকে অকলে খুলিম বুলি ভাবিছেনে নে পাৰ্টনাৰশ্বিপত?
নাই পাৰ্টনাৰশ্বিপতে কৰিম বুলি ভাবিছো
তাকে ঠিকে আছে বাৰু, কিবা সহায় চহায় কৰিবলগীয়া হ'লে ক'বা বাৰু।
উম হ'ব কম বাৰু।
মানে এতিয়া কি কয় মানে কৰিলে তোমাৰো ভাল, এতিয়া কি কয় ক'তো যাব নালাগে ঘৰতে।
উম,
মই হেৰি খোলোঁ নেকি বিজনেচে
উম।
মানে কিহৰ খুলিলে ভাল চলিব মানে? কি কি কৰিলে ভাল চলিব মানে?
মানে মাতটো শুনা নাই আৰু, সেই আছে আকৌ।
তাকে মানে কি কৰিলে ভাল হ'ব সেইটোৱে কৈ আছোঁ।
কি হয় বি এ কোনটোৰ?
মানে কিবা বিজনেছ খুলিম বুলি ভাবিছোঁ মই তাকে মানে কি কৰিম তাকে ভাবি পোৱা নাই।
অ', সেইটো হয়, সেইয়ো মইয়ো ভাবিছোঁ মানে কোনটো কৰিলে ভাল হ'ব বুলি ভাবি আছো আৰু।
আমাৰ ইফালে মানে এনেকে ঘড়ী দোকান নাই ঘড়ী দোকান চোকান চল মানে চলিব নেকি।
কিহৰ ঘড়ী?
অ',
অ', সেইটো উম যদি নাই সেইটো খুলিলে, চলিব বাৰু। সেইটো নাই যদি সেইটো শুনিলে ভালে হব, এনেও আজিকালি লৰাবিলাকেটো ঘৰি পিন্ধেই।
উম, লৰাবলাকে নি চবেই পিন্ধে লৰা ছোৱালী। অ', অ', এতিয়া কিবা বিয়া চয়া হ'লে গিফ্টটো দিব পাৰে।
অ', আকৌ ধৰা বাৰ্থডে গিফ্ট সেইবিলাকতো মানে হৈ গিফ্ট চিপট দিব পাৰিবা আৰু।
সেইটোৱে। এনেকে চলিলে বাৰু ঠিকে আছে এতিয়া বাৰু কি কয় তাকে ভাবিছোঁ, তাকে ভাবিছোঁ খুলি দিওঁ নেকি সেইটোৱে
অ সেইটো কৰিলে ভালে হ'ব।
উম, তাৰ লগতে কি তাৰ লগত কিবা গিফ্টৰ কিবা আনি
আহ।
এনেকেও ভাবিছো।
অ'।
তোমালোকৰ মা
হেল্ল'।
অ কোৱা।
তাকে তোমাৰ মাহতৰ ভালেই নে খবৰ খাতি?
অ ভালেই।
আৰু কোৱা।
আৰু কোৱা আৰু, আজি ঘৰত কি বনাব?
এই এটাকে কি কয় মায়ে গৰমো দিছে ন এতিয়া বহুত আমাৰ এইফালে। এই মে যে পইতা ভাতে খাওঁ বুলি কৈছে মাই কৈছে ঠিকে আছে গৰমত।
উ, গৰমত বাৰু সেইটোও খালে ভাল হয়। ভালে লাগে বাৰু গৰমত খালে।
তাকে মোৰ খাবও মন নাই মানে ভাৰি গৰমটো যে কি খাম আৰু ভাত।
উম।
ভাবিছোঁ মায়ে কৈছে নাই কেইটামান খাই দিবি নহ'লে আকৌ ৰাতি ভোক লাগিব পাৰে ন। সেইটো কাৰণে। বাকী এনে তোমালোকৰ কি বনাইছে?
তোমাৰ মাতটো মানে সৰু সৰু আহে, একো বুজিয়ে নাপাওঁ কোনোবা সময়।
নেটটো চল নেকি মোৰ?
জানো?
তাকেই। আৰু কোৱা কি কয়?
আৰু তুমি, হা?
কোৱা, কোৱা?
তুমি এবাৰ কিবা কয়? কিমান ক্লাছত পঢ়ি আছা?
মই বাৰু পঢ়াতটো মানে এৰিলো, অলপ ঘৰৰ প্ৰব্লেমৰ কাৰণে, তাকে এতিয়া মানে ঘৰত মানে কোৱা নাই তাকে ভাবিছো, কিবা এটা বিজনেচে কৰো বুলি।
অ, অ।
মানে এতিয়া কি কয়? মানে কিছুমান বস্তু নাজানিলে মানে মানুহ সুধি ল'ব লাগে, তেতিয়া ভাল।
উ'ম, উ'ম।
সেইটো কাৰণে মানে সুধিলো যে তোমালোকক, তোমালোকে জানিব পাৰা ন কি থিক? এতিয়া, তুমি যিহেতু ক'লা বা এতিয়া কি কয়? ল'ৰা- ছোৱালী বিলাকে বা ঘড়ী লাগে এনেকে- তেনেকে এতিয়া মই কিছুমান কথা বুজি পালো নেকি?
উ'ম, উ'ম।
সেইটো কথা পোৰা নাজানিলে, অলপতো ত মই বুজি পালোঁ, সেইটোৱে আৰু। যদি এতিয়া খুলিম বুলি
ডাই অ, ডাইক খুলিলেওতো নহব। উম।
আৰু কোৱা? এনেক কি অপেনিং হ'লে কম দিয়া তোমাক আহিবা ভাল লাগিব। অপেনিং কৰিলে আহিবা কৈছোঁ ভাল লাগিব।
অ হ'ব জনালে হ'ল জনালে যাম বাৰু
ঠিক আছে বাকী এনেই কি কয়। ছ, ফোন চোন কৰিলে বাৰু কিবা এনেই মমান বিজিয়ে থাকোঁ নাই সেইটো কাৰণে ইমান ফোন চোন কৰা নহয়গৈ।
অ অ,
মানে আজি সময় পালে কাৰণে ফোন কৰিলো আৰু
অ অ,
আৰু কোৱা।
আৰু ঘৰত কোন কোন আছে।
ঘৰত বাৰু চবেই আছে ক'বলৈ গ'লে।
অঁ তোমাৰ বাইদেউ ভন্টি এনেকে কোনোবা নাই দাদা চাদা এনেকে।
ঠিক আছে বাৰু এনেকে দাদা নাই।
অ ভন্টি পঢ়ি আছে চাগে।
অ পঢ়ি আছে।
এইবাৰ কিমান ক্লাছত পাইছে।
এইবাৰ কি কয় ছিক্সত পাইছে।
ছিক্সত পাইছে। ন উম উম উম হ'ব দিয়া।
হিন্দী,